হেল্ল, হেল্ল অ
কি খবৰ?
ভালেই আছো।
অ-অ' ক'ত আছা এতিয়া, ঘৰতে আছা নে কবাত? আছা। আইতাৰ ঘৰত। বাছা। হয় নেকি। শুনা না তোমাৰ পৰা এটা হেল্প কি লাগিছিলে? তোমালোকে গৰু পালন কৰা ন?
হয়, হয়, হয়।
অ', তো তাৰে মোক অলপ গোবৰ, মানে চৰি গোবৰ পাম নেকি? অ', অ', মানে হয় নেকি? তোমালোকে কি সেয়া ড্ৰাই দিয়া নে শু আহ মানে তোমালোকে শুকাই দিয়া। নে ডাইৰেক সেনেকে দিয়া।
আপোনাক যেনেকা লাগে সেনেকাই পাব শুকানো পাব নতুন নতুনো পাব এইমাত্ৰ
উম, হহ' আচ্ছা হয় নেকি? মানে মোক এই মোৰ মানে সৰুকে এটা বাগিচা কৰিছো ন' মানে নাৰ্চাৰী নহয় বাৰু। সৰুকে বাগিচা আৰু খেত টিৰ কাৰণে অলপ লাগিছিলে।
অ', কিহৰ খেতিনো?
খেতি মানে ধৰক ঘৰৰ ওপৰতে চাদ তাতে আৰু মানে তোমাৰ ধৰা সৰু সৰু টাবত আজিকালি চবে ৰুৱে ন'। কাৰণ বাহিৰা বস্তু সটো এতিয়া খাব নোৱাৰি ইমান দাম। প্লাছ তোমাৰ চব মানে সাৰৰ এ, যিহেতু ঘৰত যা জা আছে চতাৰে কাৰণে অলপ সৰুকে খেতি কৰিম। বুলি ভাবিছিলোঁ।
হয়, হয়, হয়, হয়, ল লৈ যাব আৰু কি আমিও কৰিছো। ঘৰতে আমি আমি নিজে খেতি কৰিছোঁ। শাক-পাচল বিলাক আছে আমাৰো, আমাৰ জল আমাৰ জলক আমাৰ জলকীয়া আছে নেবুৰ আছে। বিলাহীৰ আছে আৰু শাক পাচলি আছে। আৰু বেঙেনা আছে। এনে কাৰ লাওঁ বিলাক লাওঁ বিলাক আছে আৰু। হয়, হয়, হয় আৰু এতিয়া দেউতাই নতুন নতুন নতুন দিছে আৰু। সেইটো দিছে আপোনাৰ সেইটো হয়, হয়, সেইটো ভাতেকেৰেলাৰ দিছিল।
ভাত কেৰেলা।
অ।
অ', উম, হম, তেনেহ'লে যাব লাগ দিব বাৰু আনিম। দৰকাৰ নে মানে মই ঘৰতো ঘৰতে কৰো। এই ধৰা যিবোৰ চবজি বা ফল বা ধৰা তোমাৰ দালিৰ পা দালি ধোৱা পানী তোমাৰ চাউল ধোৱা পানী সেইবোৰ চব মই এটা মানে ডাঙৰ ড্ৰাম আছে, মই তাতে জমা কৰি থওঁ। আৰু যি যি চব যি ধৰা আমি খাওঁ বা বজাৰৰ পৰা আনো, আনি যেনে সেনেকে যেতিয়া পাচলিৰ বাকলিবোৰ আলুৰ বাকলি ধৰা লাউ কলি শাকৰ যিবোৰ মানে ধৰা বেয়া হৈ যায়। সেইবোৰ মই এটা বাল্টিঙত জমা কৰি থৈ দিওঁ। জমা কৰি থৈ দি সেই তাৰে পানীবোৰ মই ফুলত সেনেকে দিওঁ আৰু। কিন্তু গোবৰৰ যোনটো মানে তোমাৰ অ
গোবৰ অ', গোবৰৰ সাৰ নহয় হয়। গোবৰৰ ফাল আৰু গোবৰৰ গোবৰৰ সাৰ আৰু ভাল মানে চবতচেকি ভাল সেইটোৱে আৰু।
উম উম তাৰে অ তাৰে কাৰণে অ তাৰে কাৰণে মানে তোমাৰ মই ফোন কৰিলোঁ মই বোলো যিহেতু তোমালোকক শুনিছিলো। তোমালোকে তাতে গৰু পালন কৰা বুলি কাৰণে তোমাক সুধিলো কেনেকুৱা কি কেনেকে আনি, কেনেকে আনিব পাৰিম। গলে, এতিয়া, গাড়ী লৈ যাব লাগিব।
নহলে কেনেকা লৈ যাব ন দাঙি কিনেটা লৈ যাব যাব নোৱাৰিব। গাড়ী আনিব লাগব, আপোনাক। আ, কিমান আমা-ক, চাৰিচকীয়া আনিব, কিমান লাগে আৰু আপোনাক? বাইকৰ স্কুটিত কিমান লাগে আৰু আপোনাক? এ আপোনাক এই বস্তা যদি লাগে যদি বাইকতে লৈ যাব আপোনাৰ বেছি লাগে যদি বাইকোতটো নোৱাৰিব না গাড়ী আনিব লাগিব আপোনাক, হয়। আপোনাৰ এতিয়া আপুনি মানে আপোনাৰ শাক আপুনি এইবিলাক খেতি কৰিব ভাবিছে যদি আপোনাক বেছিয়ে লাগিব আপোনাৰ এবস্তা দি নহ'বই। বাছ্ চাই কেনে থ'ব লাগব, আপোনাৰ। বেছি দিনৰ কাৰণে চলাব লাগিব সেইটো কাৰণে আপোনাক আনিব লাগিব বেছি আৰু
অ আমাৰ মানে বেছিকে লা, সেয়াত ও, বেছিকেতো লাগিব বাৰু নালাগা নহয়। যিহেতু গোবৰ সেইটো আৰু আমি অ চহৰতে সেনেকে পোৱা নাযায় এতিয়া ধৰা, তোমালোক ওচৰতে আছে কাৰণে তোমাকে সুধিলো যিহেতু তোমালোকৰ তাতে মানে এভ মানে বস্তুবোৰ বহুত পোৱা যায়। হয় নে? সেইকাৰণে এতিয়া গলে ধৰা, এতিয়া তোমাৰ চাৰিচকীয়াই লৈ যাম। চাৰিচকীয়া লৈ যায় কেনেকে কি আনিব পাৰি সেইটো আনিম বাৰু, বাকী তোমালোকৰ ঘৰত ফুলৰ কেনেকুৱা কি কি আছে
ফুলৰ অমৰা, ফুল, আমাৰ ফুলৰ মাম, বেছিভাগ মায়ে, এ দিয়ে ফুলৰ গছবিলাক, মায়ে ৰূপে ময়ো কেতিয়াবা কেতিয়াও আমাৰ ঘৰত আছে আপোনাৰ গোলাবৰ আছে ভেদ ফুল আছে ভেদ ফুল আপোনাৰ এইটো আছে গেনদা ফুল অ ফল ফলৰ গছ গছ আছে, আপোনাৰ। আছে, আছে। আমৰ আছে, মধুৰিআম আছে। আৰু আপোনাৰ অমিতা আছ নাৰিকল আছে, কঁঠালো আছে, কঁঠাল আছে আছে, এবাৰ লাগিছে কঁঠাল, এবাৰ লাগিছে হয়, হয়।
উম, হম।
লাগা লগাৰ পিছত আমি তাৰ চব্জি বনাই খালোঁ।
কি লাগা হৈছে?
কঠল ক'ত? তাৰ চব্জিও অমিত অমিতা আছে অ'। হয়।
অমিতাও আছে? অ' অ' অ', উম, হম, হম। মানে তোমালোকৰ এইখিনিত মানে ঠাই বহুত আছে। তে?
হয়, হয়, আছে।
অ'। তেনেহলে ঠিকে হম হম। অ যাম ৰবা এতিয়া এইটো লব যাব পাৰিলে ভাল আছ এতিয়া সময় সুবিধা মিলাই হেনে কিয় যাম বাৰু? অ যে বেছিকে আনিব লাগিব গোবৰটো।
হয় আপোনাৰ মানে কে আপোনাৰ কেনেকা মানে আপুনি গাওঁৰ মাটিত কৰিছে কি এনে সৰু জাগাত?
উম অ ইমান ডাঙৰো নহয়। সৰুয়ে ঠাই বাত তোমাৰ ইমান অ সিমানো সৰু নহয় এতিয়া চাতৰ ওপৰত ধৰা আজিকালি যে গ্ৰীনেৰী বেগবোৰ পায় তাব মানে তোমাৰ ৰুব পাৰি ডাঙৰ ডাঙৰ দশ কেজি বাৰ কেজি কিবা সেনেকুৱা এ সেনেকুৱা তাবোৰত মানে কৰিছোঁ‌ আৰু আৰু তোমাৰ ধৰা আ যিবোৰ আ আমাৰ বিজ তিজ থাকি যায়। তোমাৰ খাদ্যৰ হওক বাহ শাক পাচলিৰ, হয় ঘৰত ঘৰৰ ঘৰৰ ব্যৱহাৰৰ দৰকাৰ নাই
আ আমি বাহিৰতো বেচো না কাৰণে, হয়-হয় আমি বাহিৰতো বেচো, বাহিৰতো, অ বজাৰতো দিওঁ, আমি বেচো আৰু মানে।
অ অ হয় নেকি, হম হম, ভালেই তেনেহলে।
আৰু আমাৰ আগতে এটা জংঘল আছে। তে শাক পাচলি বহুত পায় আৰু। শাকবিলাক বহুত পায় জংলী শাক বিলাক, পাই থাকে আৰু তাতে, তাৰ পৰাও আনো আৰু আমি।
উম জংগলী শাক এতিয়া ধৰা তোমাৰ আজ ইকালি এতিয়া যিহেতু গৰমৰ দিন আহিছে, তোমাৰ ভেদাইলতা, মানিমুনি
হয় হয়, হবেউ পাই আছে আছে দিয়ক।
অ অ অ
সেইবিলাক আমি মানে পকৰী চকৰি বনাই কেনে খাই থাক কৰোঁ‌ মানে সেইবিলাকৰ
অ অ ওচৰতে বেছি দূৰত নহয় চাগে, যিহেতু মানে
কিন অ জংঘলটো?
অ।
জঙ অ ওচৰতে-ওচৰতে-ওচৰতে, অ এইটো ওচৰতে আৰু নি আমাৰ ঘৰতে আছে আৰু বাহিৰতে অ অকমান আগত এ এটা জংঘল আছে তাতেও পায় আপুনি।
উম হম, মানে তাতেও, হয় জংগলী
হয় মানে জংঘলো থাকে আৰু, হয় শাক-শাক বিলাক পাব আপুনি আৰু আপোনাৰ শাক মানে কেনেকে কম আৰু আপোনাক। হয়।
গম পাইছো দিয়া যেনেকুৱা খুতুৰা, ঢেকীয়া সেইবোৰ আৰু। উম, হম, হম, হম, অ', অ। তেনেহলে এনেইতটো লেতেৰাতটো নহয় চাগে। চাফ
লে আহ চফা চফা চফা।
হয়।
হয় এবাৰ আমাৰ নতুন বস্তু বস্তু লাগিছে নতুন বস্তু লাগিছে আমাৰ বাগিচাত এবাৰ এইবাৰ আমি ভিন্দি ভ ভেন্দিৰ কৰিছিলোঁ। ভেন্দিৰ লগাইছিলোঁ এইবাৰ আমি।
অ', ভেন্দিৰ। অ', ভালেইেতো তেনেহলে তোমালোকৰ অ-ব অ', স্কোৱাচটো নহয় চাগে?
স্কচ ন স্কচটো নহয় ইয়াতে, আমি মানে কৰিছিলোঁ পৰ এইটো উঠি যোৱা নাই মা মানে সৰুতে মৰি গ'ল আৰু হেৰি
অ', অ', হয় নেকি। অ', উঠিছো মানে লতাটো বগাই নগ'ল আৰু। গছডাল আৰু তোমাৰ লৈ সেয়াত কৰিব পাৰা তোমালোকে তাতে তোমালোকৰ সেয়া কি কয়, এইটো তিয়হ কৰিব পাৰা।
হয় এতিয়াও কৰিব পাৰে এবাৰ এবাৰ দেউতাৰ এবাৰ দেউতা তে দিছে তাৰ। তিহৰ দিছে। এতিয়া এতিয়ালৈকে উঠা এই-যা উমৰা নাই আৰু? আৰু আপোনাৰ আছে ইয়াতে ফুলৰ, উঠি অহা নাই এটোয়ে। মানে বেছি হোৱা নাই, চাৰি পাঁচ দিন হে হৈছে। তিয়া।
অ।
আৰু আপোনাৰ, হয়, হয় হয়, অকমান টাইম লাগিব আৰু। তাক হ'বৰ কাৰণে আৰু আপোনাৰ আছে আমাৰ এবাৰ সেইটোও লাগিছে আমাৰ আপোনাৰ, গোলমৰিচ লাগিছে।
গোলমৰিচ মানে তোমাৰ ক'লা জালুক।
অ', কলা জালুক লাগিছে। আৰু আপোনাৰ, হয় হয়। আপোনাৰ আছে আৰু ৰঙা আৰু আপ আপোনাৰ নতুন বস্তু ক'ব গলে, অ', পাণ তামোল আছে। পাণটো আছে। তামোলতটো মানে কেৰকেটোৱে গোটেই বেয়া কৰি দিয়ে, নষ্ট কৰি দিয়ে। পাণটো আছে আৰু।
অ-অ- অ এই কেৰ্কেটুৱাটো কাৰনে একো হব নোৱাৰি আমাৰ আৰু চাদত বান্দৰ আৰু কেৰ্কেটুৱাটো তাৰ কাৰণে একো কৰিব পৰা নাই কিন্তু এতিয়া চাও বাৰু চেষ্টা কৰিম। অ' বগৰী শিলিখা এইবোৰ আছে ন? বগৰীও আ
কি শিলিখা আছে বগৰীও আছে বগৰীও আছে দিয়ক
অ
আৰু টেকেলি আছে
টেকেলি নে তেতেলী?
তেতেলি, তেতেলি। হয়। তেতেলি, তে টেঙা আছে আৰু
হয় নেকি? তেনেহ'লে তোমালোকৰ সৰু-সুৰা এখন নাৰ্চ
হয়, হয়। আৰু এবাৰ নতুন এটাফ, নাৰ্চাৰীয়ে ক'ব গ'লে সৰু-সৰু আৰু। বেছি ডাঙৰ নহয়, বেছি সৰুও নহয় আৰু। হয়। এবাৰ নতুন ফুল এটা দিছিল মায়ে। সেইটোৱে ও, উৎ উঠি গৈছে আৰু গন্ধৰাজ ফুল দিছিল, এবাৰ।
ভালেই তেনেহ তোমালোকৰ একচুয়ালি তাতে বহুত মানে তোমালোকৰ এইখিনি এৰিয়াৰ মাটিও ভাল প্লাষ্টাৰ সাৰৰ প্ৰয়োজন নাই, গোবৰৰ সাৰ। সেইকাৰণে বস্তুবোৰ পুটুক পুটু পুতুকে হয় এতিয়া আমাৰ আৰু ইয়াতে ধৰা, টাবতহে দিব লাগে। তাতে ডাইৰেক্ট মাটি পাই যায়। মাটিত এনেও বস্তুবোৰ ভাল হয়। এতিয়া আৰু আমাৰ ইয়াত বিন বেগত দিব লাগিব নহলে অ তোমাৰ আ, যিবোৰ বস্তা থাকে, এই ধৰা চাউলৰ হওঁক বা কিবাহৰ হওঁক, সেনে কম ঠাই আৰু ইমান ডাঙৰ ডাঙৰ-ডাঙৰ গছ ৰুৱ নোৱাৰি ন? তথাপিও বাৰু শাক পাচলিৰ কাৰণে গোবৰটো হলে ভাল মই যাম বাৰু আনিব কাৰণে মই গলে তোমাক ফোন কৰিম দেই
হয়! হয়! দিয়ক উম! দিয়ক উম! দিয়ক। হ'ব আহিব আৰু উম!
অ', অ'